অ'
অ' শুনিছোঁ, হয় নমস্কাৰ।
অ' নমস্কাৰ নমস্কাৰ। কি কৰি আছে?
অ' মই আছোঁ ৰ'ব, এই কৰ্মস্থলীৰ পৰা অলপ মান আগে ঘৰ পাইছোঁহে।
অ'। আজি আপুনি মোক বাহিৰত লগ পোৱাতে কিবা এটা বিষয় আপুনি মোৰ পৰা জানিব বিচাৰিছিলে।
হয় হয় হয়, মই অলপ জানিব বিচাৰিছিলোঁ আপোনাৰ পৰা।
অ' কিহৰ বিষয়ে আপুনি জানিব
মই জানিব বিচাৰিছিলোঁ, মই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে আপোনাৰ পৰা অলপমান জানিব বিচাৰিছিলোঁ।
অ' কোৱাচোন কি জানিব বিচাৰা?
উ, হয়, মোৰ প্ৰশ্নকেইটা হ'ল অ' আপোনাৰ মতে পৰিষ্কাৰ পৰিচ্ছন্নতা মানে কিনো বাৰু?
মোৰ মতে পৰিষ্কাৰ পৰিচ্ছন্নতা মানে হৈছে নিজৰ শৰীৰ ঘৰ। বিদ্যালয়, গাঁও আৰু চাৰিওফালৰ পৰিৱেশৰ পৰিষ্কাৰ কৰি ৰখা। আমি যদি নিজে পৰিষ্কাৰ থাকোঁ আৰু নিজৰ চাৰিওফালে পৰিষ্কাৰ ৰাখো তেন্তে বহু ৰোগৰ পৰা বাচি থাকিব পাৰোঁ। মোৰ মনত হয় পৰিষ্কাৰক ঠাইত থাকিলে মোৰ মনটোও ভাল লাগে আৰু কাম কৰিবলৈ উৎসাহ বাঢ়ে। ঘৰৰ জাবৰ জোথৰ য'তে ত'তে নেপেলাই ডাষ্টবিনত পেলাব লাগে আৰু কাপোৰ, খোৱা বস্তু পানী পৰিষ্কাৰ ৰাখিব লাগে। এইবোৰ সৰু সৰু অভ্যাসে আমাৰ জীৱনত সুন্দৰ কৰি তোলে। সেইবাবে মই ভাবোঁ যে পৰিষ্কাৰ পৰিচছন্নতা আমি সকলোৰে সৈতে দৈনন্দিন জীৱনৰ অভ্যাস হোৱা উচিত।
হয়, ঠিকেই কৈছে।
অ' আপোনাৰ পৰা আৰু এটা প্ৰশ্ন আছিল যে মোৰ আ, আপোনাৰ মতে পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ জীৱনত কিয় ইমান দৰকাৰ?
মোৰ মতে পৰিষ্কাৰ পৰিচ্ছন্নতা সুস্থ জীৱনৰ বাবে বহুত দৰকাৰ। যদি আমি অপৰিষ্কাৰ ঠাইত থাকো, তেন্তে সহজে বেমাৰ হ'ব পাৰে। উম, মাখি, মহ, বীজাণু বিভিন্ন বীজাণু অপৰিষ্কাৰ ঠাইত বেছি হয়। ইয়াৰ ফলত ডায়েৰিয়া জ্বৰ, ডেংগু আদি বহুত ধৰণৰ ৰোগ হ'ব পাৰে আমাৰ। কিন্তু আমি যদি ঘৰ চৌহত আৰু খোৱা বস্তু পৰিষ্কাৰ কৰি ৰাখো তেতিয়া সমস্যা বোৰ বহু খিনি কমিব। মোৰ অ মোৰ মতে পৰিষ্কাৰ পৰিচ্ছ- ন্নতা কেৱল স্বাস্থ্যৰ বাবে নহয়, এটা ভাল অভ্যাস হ'ব। যি মানুহক পৰিষ্কাৰ পৰিষ্কাৰ থাকে তেওঁৰ অনেও সন্মান কৰে। সেইবাবে এই অভ্যাস সৰুৰে পৰা শিকাটো উচিত বুলি মই ভাবো।
হয় থিকেই কৈছে তেওঁ। আ আৰু আছু যে আপোনাৰ মতে নিজৰ ঘৰটো কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰি?
অ মোৰ মতে পৰিষ্কাৰ কৰি ৰখাটো কঠিন কাম নহয়। প্ৰতিদিন ঘৰত ঝাৰু দিব লাগে।
উম
আৰু ধূলি মাটিৰ পৰিষ্কাৰ কৰিব লাগে।
হয়
আৰু ক'ব গ'লে জাবৰ জোথৰ যতি ততে পেলাব নালাগে। ডাষ্টবিনত পেলাব লাগে। পাকঘৰ হওক বা ৰুম আৰু খোৱা ঠাই সদায় পৰিস্কাৰ কৰি ৰাখিব লাগে। খোৱা বস্তু ঢাকি ৰাখি ৰাখিব লাগে আৰু বিশুদ্ধ পানী খাব নালাগে। সদায় বিশুদ্ধ পানী খাব লাগে। ঘৰৰ চাৰিওফালে পানী জমা হৈ থাকিবলৈ দিব লাগে কাৰণ তাত মহ জন্মিত জন্মিব পাৰে বৰ তে ঘৰৰ প্ৰতিজন সদস্য অলপ অলপ দায়িত্ব ললেহে ঘৰৰ সদায় পৰিষ্কাৰ আৰু সুন্দৰ হৈ থাকিব।
হয় হয় ঠিকে কৈছা। অ আৰু আ এটা প্ৰশ্ন আছিল যে অ আপোনাৰ মতে বিদ্যালয় আৰু চাৰিওফালৰ পৰিৱেশ কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰি?
মোৰ মতে বিদ্যালয় আৰু চাৰিফালৰ পৰিষ্কাৰ কৰি ৰখাটো কেৱল শিক্ষক আৰু কৰ্মচাৰীৰ কাম নহয়। ছাত্ৰ ছাত্ৰীৰো দায়িত্ব আছে। আমি য'তে ত'তে কাগজ, প্লাষ্টিকৰ বটল বা চিপছৰ পেকেট পেলাব নালাগে। সকলো আৱৰ্জনা ডাষ্টবিনত পেলাব লাগে। নিজৰ বেঞ্চ শ্ৰেণীকোঠা আৰু বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰিব লাগে। গছ গছনি নষ্ট নকৰি যত্ন ল'ব লাগে। যদি আমি সকলোবোৰ মিলি কাম কৰো তেন্তে বিদালয়তটো সদায় পৰিষ্কাৰ আৰু সুন্দৰ হৈ থাকিব। মোৰ মতে পৰিষ্কাৰ বিদ্যালয় পঢ়িবলৈ বহুত ভাল লাগে আৰু মনতটো আনন্দিত থাকে।
হয় ঠিক ঠিকে কৈছে।
তোমাৰ অ আৰু কওক কিবা কব লগা আছে যদি।
অ হয় আৰু এটা প্ৰশ্ন আছিল যে আপোনাৰ মতে অপ। কাৰ হৈ থাকিলে কি কি সমস্যা হ'ব পাৰে।
মোৰ মতে অপৰিষ্কাৰ হৈ থাকিলে বহুত ধৰণৰ সমস্যা হ'ব পাৰে। প্ৰথমতে মা। পানী মহ আৰু বিভিন্ন বীজাণু। বাঢ়ি যায় ইয়াৰ ফলত।
হয়।
টেংক মেলেৰিয়া। ডাৰিয়া জ্বৰ আদি বিভিন্ন ৰোগ হ'ব পাৰে য'তে ত'তে আৱৰ্জনাত। থাকিলে দুগন্ধ ওলাই আৰু পৰিৱেশটো বেয়া কৰে। মানে সুচাৰু ভাৱে থাকিব নালাগে নোৱাৰে সৰু লৰা ছ। ছোৱালী আৰু বৃদ্ধ মানুহে বেছি কষ্ট পায় তেতিয়া। মোৰ মতে আমি যদি আজিৰ। পৰা অলপ সচেতন হওঁ তেন্তে সমস্যা বোৰ বহু খিনি কমাব পাৰিম সেইবাবে পৰিষ। কাৰ পৰিচ্ছন্নতা সকলো সময়তে হুজাই ৰখাটো মই উচিত বুলি ভাবো।
হয় হয় ঠিকে কৈছে। উম ম। আৰু মোৰ আৰু এটা প্ৰশ্ন আছিল যে কি আপোনাৰ নিজৰ জীৱনত। পৰিষ্কাৰ পৰি্ছন্নতাৰ বাবে কি কি কাম কৰা।
মই চেষ্টা কৰো যে। প্ৰতিদিন নিজৰ ঘৰ আৰু পথাৰটো পৰিষ্কাৰ কৰি ৰখাত ফলৈয়। য'তে ত'তে জাবৰ নেপেলাই ডাষ্টবিনত পেলাও বাহিৰৰ। পৰা আহিলে হাত ভৰি ধুই আৰু খোৱাৰ আ। গত হাত চাবোনেৰে ধো নিজৰ কাপ। পোৰ আৰু ব্যৱহাৰ কৰা বস্তুবোৰ পৰিষ্কাৰ কৰি ৰাখক।
হয়।
কেতিয়াবা গাঁৱৰ বা ওচৰ চুবুৰীয়াত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম হলে। ময়ো অংশ লওঁ মোৰ মন। হয় আনক কোৱাৰ আগতে নিজেও এবাৰ অভ্যাস মানি চলা। তো বহুত দৰকাৰী আমি নিজে ভাল কাম ক। ৰিলেহে আনক তাৰ পৰা আমাৰ পৰা তেওঁলোকে শিকিব পাৰিব।
হয় ঠিকে কৈছে আৰু আছিল যে আ। আপোনাৰ মতে পৰিষ্কাৰ পৰিচ। ছন্নতা বজাই ৰখাত সমাজৰ মানুহে কি কি কৰিব লাগে।
মোৰ মতে সমাজৰ মানুহে। এটা বিষয়টোৰ নিজৰ দ্বায়িত্ব বুলি ভাবিও লাগে কেৱল নিজ। জৰ ঘৰ পৰিষ্কাৰ ৰাখিলে নহব গাঁও ৰাস্তা বজাৰ হওক। আৰু ৰাজহুৱা ঠাইবোৰো পৰিষ্কাৰ কৰি ৰাখিব লাগে। য'তে ত'তে প্লাষ্টিক কাগজ আন আৱৰ্জনা নেপেলাই ডাষ্টবিনত পেলাব লাগে। কোনোবাই ৰাস্তা। অপৰিষ্কাৰ কৰিলে ভালদৰে বুজাই কব লাগে কাৰোবা মাজে মাজে। গাঁও বা মহল্লাত সকলোবোৰে মিলি পৰিষ্কাৰ। পৰিচ্ছন্নতাৰ অভিযান কৰিব পাৰি। মোৰ মতে সকলো মানুহে যদি একেলগে- কাম কৰে, তেন্তে আমাৰ সমাজখন আগতকৈ বহুত পৰিষ্কাৰ আৰু সুন্দৰ হ'ব বুলি মই ভাবোঁ। এই কামটো কেৱল এখন মানুহ মানুহে অকলে কৰিব নোৱাৰে। সকলোৱে সহায় কৰিলে কৰিব লাগিব এই কামটোৰ ওপৰত সেয়ে ভাবো মই।
হয়, ঠিকে কৈছে। অঁ তাতো এটা প্ৰশ্ন আছিল যে কি আপোনাৰ মতে চৰকাৰে পৰিষ্কাৰ পৰি্ছন্নতাৰ বাবে- কি কি কৰিব লাগে।
মোৰ মতে চৰকাৰে সকলো ঠাইত- পৰ্যাপ্ত ডাষ্টবিন ব্যৱস্থা কৰিব লাগে। যাতে মানুহে আৱৰ্জনা য'তে ত'তে নেপেলায়। নিয়মিত ভাৱে ৰাস্তা নলা বা বজাৰ পৰিষ্কাৰ কৰাৰ ব্যৱস্থাও কৰিব লাগে। অ আৰু মানুহে পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ গুৰুত্ব বুজাবলৈ অভিযান চলাব লাগে। মই ভাবো যে, বিদ্যালয়ত এই বিষয়টোত বেছি গুৰুত্ব দিব লাগে। আৰু মোৰ মোৰ মতে চৰকাৰৰ লগতে সাধাৰণ মানুহেও নিজৰ দায়িত্ব পালন কৰিলেহে- পৰিৱেশ সদায় পৰিষ্কাৰ কৰি ৰাখিব পাৰিম আমি।
অঁ সে ঠিকেই কৈছে, নহয় আৰু এটা প্ৰশ্ন আছিল যে, যে আপ- আপোনাৰ মতে পৰিষ্কাৰ পৰিছন্নত- টা অভ্যাস হিচাপে গঢ়ি তুলিবলৈ আমি কি কৰিব লগা উচিত?
মোৰ মতে, এই অভ্যাস সৰুৰে পৰা আৰম্ভ কৰিব লাগে। প্ৰতিদিনে নিজৰ- নিজৰ কথা বা চাৰিওফালৰ পৰিষ্কাৰ কৰি ৰক্ষ্যা অভ্যাস কৰিব লাগে যাতে আমি- জাবৰ নেপেলাও ডাত- আৰু জাবৰ সদায় ডাষ্টবিনত পেলাও খোৱাৰ আগত আৰু পিছত হাত ধুওঁ। পৰিষ্কাৰ কাপোৰ পিন্ধো, আৰু চাৰিও ফালে সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰো। মোৰ মতে এ সৰু- সৰু সৰু অভ্যাস বোৰে লাহে লাহে আমাৰ জীৱনৰ অংশ হৈ পৰিব। আমি নিজে- যে এইবোৰ মানি চলিলেহে আন আন মানুহে আমাৰ পৰা উৎসাহ পাব। এই বাবে মই পৰিষ্কাৰ পৰিচন্নতাৰ- কেৱল এটা কাম নহয়, ই আমাৰ এটা দৈনন্দিন জীৱনৰ অভ্যাস বুলি মই ভাবো।
হয়। ঠিকে কৈছে বাৰু। মোৰ আৰু এটা প্ৰশ্ন আছিল যে কি এ আ আপোনাৰ মতে পৰিষ্কাৰ পৰিছন্নত- তা বজাই ৰখাত বিদ্যালয় পৰিয়া পৰিয়াল আৰু বন্ধুসকলৰ ভূমিকা- কিমান গুৰুত্বপূৰ্ণ?
মোৰ মতে এই তিনিওটা ভূমিকা বহুত গুৰুত্বপূৰ্ণ। সৰুৰে পৰা আমি- ঘৰৰ মাক দেউতাকৰ পৰা ভাল অভ্যাস শিকো, যদি তেওঁলোকে আমাক- পৰিষ্কাৰ হৈ থাকিবলৈ বা য'তে ত'তে জাবৰ নেপেলাবলৈ- বা আমাৰ ঘৰৰ চৌহদৰ পৰিস্কাৰ ৰাখিবলৈ শিকাই তেন্তে, এই অভ্যাস আমাৰ লগত- থাকি যাব, আৰু যিহেতু বিদ্যালয়ত শিক- শিক্ষকসকলেও পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়ে, বিদ্যালয় পৰিষ্কা- স্কাৰ ৰাখিবলৈ উৎসাহ দিয়ে। সেইয়ে বন্ধুসকলে যদি এই কামত একেলগে সহায় কৰে তেন্তে, কামটো আৰু সহজ হৈ পৰিব। মোৰ মতে ঘৰ- বিদ্যালয় আৰু বন্ধু এই তিনিওটা একেলগে চেষ্টা কৰিলে সমাজখন পৰিষ্কাৰ হৈ থকাটো- থাকিবই পৰিষ্কাৰ।
হয়, ঠিকেই কৈছে আপুনি। হয়, ঠিকে আছে বাৰু। আপোনাৰ মতে শেষত এটা প্ৰশ্ন আছিল যে- পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে আপোনাৰ সামগ্ৰী মতামত- কি আমি সমাজ আৰু চৰকাৰে একেলগে কি কৰিলে আমাৰ ঘৰ গাওঁ আৰু দেশখন সদায় পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰাখিব পাৰিম বুলি আপুনি ভাবে?
শেষত মই এইটোৱে ক'ব বিচাৰো যে পৰিষ্কাৰ-পৰিছন্নতা- সুস্থ আৰু সুখী জীৱন এটা ডাঙৰ ভিত্তি। আমি যদি নিজৰ শৰীৰ ঘৰ, বিদ্যালয়- গাঁও আৰু চাৰিওফালৰ সদায় পৰিষ্কাৰ কৰি ৰাখো, তেন্তে বহু ৰো- গুৰ পৰা আমি বাচি থাকিব পাৰিম। আৰু পৰিৱেশ সুন্দৰ হৈ থাকিব, এই কামত কেৱল চৰকাৰৰ ওপৰত তে নিৰ্ভৰ কৰিলে নহ'ব, আমি প্ৰতিজন মানু- হে নিজৰ-নিজৰ দায়িত্ব পালন কৰিব লাগিব। য'তে-ত'তে আৱৰ্জনা - পেলাব নালাগিব। ডাষ্টবিনত-
হয়।
ব্যৱহাৰ কৰিব লাগিব, গছ-গছনিত যত্ন ল'ব লাগিব। আনক সচেতন কৰা এই সৰু-সৰু কামবোৰে ডাঙৰ-ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। মোৰ মতে আমি যদি আজিৰ- পৰা ভাল অভ্যাসবোৰ মানি চলো, তেন্তে আমাৰ ঘৰ হওঁক বা গাঁও
হয়। হয়, ঠিকে আছে। মই আপোনাৰ এইটো এইখিনি কথা শুনি ভাল লাগিল বাৰু। মই আজি মই নজনা কথা বহুত খিনি শিকিলো।
অ' মোৰো ভাল লাগিল আপোনাৰ লগত।
ঠিকে আছে দিয়ক, ধন্যবাদ আপুনি এইখিনি কথা কোৱাৰ বাবে।
অহ', ধন্যবাদ-ধন্যবাদ।